হেল্ল'
হয় হয় নমস্কাৰ দাদা ভালে আছে? হয় হয় মই এটা কথা মানে আলোচনা কৰিম বুলি ভাবিলোঁ মানে আমি যে খেতি যে কৰোঁ খেতি কৰাৰ কিছুমান পদ্ধতি আছে নহয় অৱলম্বন যে কৰোঁ আমি
হয় হয়
হয় তাৰে বিষয়ে আমি আলোচনা কৰো নেকি?
হয়
অ অ প্ৰথমে মই কওঁ নে আপুনি ক'ব
ঠিক আছে আপুনি ক'লে হ'ব মই ক'লে হ'ব আহ
অ তে মই প্ৰথমে নিজকে ৰাখিছো আৰু প্ৰথম মইয়ে কওঁ
হয় হয় ঠিক আছে কওঁক
হয় মই এ খেতিৰ পদ্ধতি বিশেষ মই যদি মই ক'বলৈ যাওঁ আৰু ধৰি লওক আপোনাৰ প্ৰথমতে আমি মাটিটো চাওঁ আৰু মাটিটো কেনেকুৱা বা মাটিখিনি প্ৰথম চাও তাৰপিছত আমি কিছুমান উন্নত মানে বীজ বীজটোৱে মেইন ন গুটিটো ত আমি বীজ বাছনি কৰো আৰু ভাল ভাল বাছনি তাৰপিছত তৃতীয়তে আমি এই বীজ সিঁচা বা ৰোপণ কৰোঁ যিবিলাক বীজ আনো উম চতুৰ্থতে আমি তাতে আমি কিমান সাৰ প্ৰয়োগ কৰো জৈৱিক সাৰ। অ তাৰ তাৰ লগতে আমি কিছুমান জলসিঞ্চন ব্যৱহাৰ ব্যৱহাৰ কৰোঁ পঞ্চমত যদি আমি ক'বলৈ যাওঁ আৰু তাৰ লগতে আমি যদি ষষ্ঠত ক'ব যাওঁ আমাৰ শেষত মেইন বস্তু এটা কৈছো আৰু অ আপুনাৰ টিনৰ কিছুমান গজি উঠে ন কাষত সেইবোৰ আমি উ উঘলি দিওঁ তাৰপিছত আমি সপ্তম ফালে ক'ব গ'লে আমি কীটনাশক বা কিছুমান কীট পতংগ এইবোৰ মানে মাৰাত্মক সেইবোৰৰ নিয়ন্ত্ৰণ কৰাত মানে নিয়ন্ত্ৰণ কৰোঁ আৰু লগতে আপ আপোনাৰ আমি শস্য চপোৱাত ধ্যান দিওঁ আৰু মৰণা মৰা এ সেনেকুৱা ধৰণৰ আৰু এতিয়া মই যদি এনে প্ৰথমতে ক'বলৈ যাওঁ প্ৰথমৰ পৰা যদি আমি প্ৰথমতে মাটিটো বাছনি কৰোঁ আৰু য'ত আমি ধানৰ যদি আমি ধানটোৱে লওঁ ত আমি ধানৰ বাবে আমাক পলসুৱা মাটি লাগে ত' প্ৰথমে আমি পলসুৱা মাটি নদী পাৰ নদী কাষৰীয়া মাটি বা পথাৰত আমি ট্ৰেক্টৰ বা পাৱাৰ টিলাৰৰ সহায়ত মানে আমি প্ৰথমে মাটিখিনি মানে সিঁচি লওঁ
হয়
তাৰপিছত মই ইমান মানে যিখিনি মই দেখিছোঁ আৰু
হয় হয়
এ যিবিলাক বীজ আমি আনো স্বাস্থ্যৱান বা ভাল বীজবোৰ, সেইবোৰ মানে আমি তাতে লগাও আৰু বীজবোৰ। তাৰপিছত তাৰপিছত আমি, এই বীজ সিচা বা পুলি ৰোপন কৰা পিছত এ আপোনাৰ এই যিবিলাক বীজ গজি, গজি উঠে আৰু লাহে, লাহে। তাৰপিছত তাতে আমি কিছুমান সাৰ প্ৰয়োগ কৰোঁ। যেনেকে ধৰি লওক গোবৰ বা আপোনাৰ আজিকালিতো বাৰু ৰাসায়নিক সাৰো ব্যৱহাৰ কৰে আৰু।
হয়।
অ', যিবিলাকে মানে, অলপ ক্ষতি কৰে যদিও মানে উৎ পাদনতো মানে সহায় কৰে আৰু। তাৰ লগতে আপোনাৰ আমি অলপ কেতিয়াবা বৰষুণ-চৰষুণ কম হয়। তেতিয়া আমি জলসিঞ্চন ব্যৱহাৰ কৰো বা আমি সতে নলা, পুখুৰী এনেকুৱা খান্দি দিওঁ, যদি যাতে পানীৰ কাৰণে যাতে শস্যৰ কোনো ক্ষতি নহয়। সেইটো ধ্যান দিওঁ আৰু হয়। তাৰপিছত, আমি মই যে কৈছিলোঁ আপোনাক এ অপতীৰ্ণ কিছুমানো গজি উঠে, সময়ৰ লগে, লগে ত' সেই অপতীৰ্ণবোৰ আমি মানে কিছুমান যন্ত্ৰৰ সহায়ে হওঁক বা কিছুমান দৰবৰ সহায়ে হওক আমি সেই, অপতীৰ্ণবোৰ আঁতৰোৱাৰ চেষ্টা কৰোঁ। তাৰপিছত আহে এইবাৰ কীট, কীট-পতংগ কিছুমান নাহে তাতে এইবাৰ। যেনেকে গছ ফৰিং বা কিছুমান গুই পোক বুলি কয়। সেইবিলাক আমি হয়, হয়, ত' সেইবিলাক আমি কিট নাশক দ্ৰব্য কিছুমান ব্যৱহাৰ কৰি যাতে, শস্য খিনি মানে ভালে থাকে আৰু। সুৰ ক্ষিত হৈ থাকে। সেইটো ধ্যান দিওঁ। তাৰপিছত আৰু শেষৰ পিনে যদি মই অলপ ক'বলৈ যাওঁ আপোনাক, ত' শস্য সমূহ যেতিয়া পকিবলৈ ধৰে তেতিয়া আমি এ সেই পোক-পতংগৰ পৰাটো ৰক্ষা কৰোৱে, তাৰপিছত আমি দা, কাঁচি কাঁচিৰ, সহায়ত মানে আমি এ শস্যৰ চপোৱা চপাও আৰু, চপোৱা বুলি কয়। বৰ্তমান, আজিকালিতো কাচিৰ ঠাইত কিছুমান যন্ত্ৰও ব্যৱহাৰ কৰা দেখা যায়। কিছুমান আধুনিক যুগত হয়, তাৰপিছত আমি মৰণা মাৰো আৰু, মৰণা মাৰা বুলি কয়। মানে শস্য খিনি চপোৱাৰ পিছত মানে দানা খিনি মানে, গছৰ পৰা যাতে পৃথক কৰিব লাগে। সেই পদ্ধতি খিনিক আমি মৰণা মৰা বুলি কওঁ। ত' আমি তাৰ পিছত মৰণা মাৰি আনি ভালদৰে আমি ধান, ধানকে যদি উদাহৰণ হিচাপত লওঁ ধান খিনি লৈ আহো, লৈ আহি মানে আহ ৰ'দত মেলি দিওঁ আৰু। যাতে শুকায় আৰু আৰ্দ্ৰতাখিনি কমি যায় আৰু, অ', আৰু কিছুমান কেইটা ভেঁকুৰ-চেঁকুৰ লাগে এই ভেঁকুৰ বা কিছুমান পোক, পোকে ধৰে যাতে সেই পোকে নধৰে, তাৰ কাৰণে আমি ৰ'দত মেলি দিওঁ আৰু। আৰু তাৰপিছত আমি এ সেইখিনি আপোনাৰ কিছুমান মিলত দি দিওঁ। যাৰ, যৰ পৰা নেকি অলপ চাউল পাওঁ আমি। আৰু একদম যদি আমি শেষতে কওঁ, যদি এ আধুনিক যুগত মানে আজিকালি ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, জলসিঞ্চন ব্যৱস্থা মাটি পৰীক্ষা, বীজ এইবিলাকৰ জৰিয়তে আমি মানে সেইটো আমি চলাই গৈ আছো আৰু, আৰু আজিকালি মই একদম শেষত কৈছো দেই, আজিকালি বানপানীৰ কাৰণে শস্যবোৰ মানে মানে বহুত দিগদাৰ কৰিছে আৰু বানপানীয়ে, সেইখিনিৰ কাৰণে আমি কিছুমান সমাধান লওঁ, এতিয়া, আপুনি কওঁকচোন বাৰু?
হয়, ত'- আমাৰ মানে খেতি কৰা, আমি যেনেকৈ খেতি বুলি ক'লেটো আমি প্ৰথমে আমাৰ, ধান খেতি আমি যোনটো ধান, গ্ৰীষ্মকালত আমি ধান খেতি কৰোঁ, সেইটোৱে আমাৰ আচল খে খেতি হয় কাৰণ, আমাৰ অসমবাসী বা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণ বিলাকে বেছি, আহ ভাত ভাত খাই ভাল পায়, ত' সেইকাৰণে মানে আমাৰ প্ৰধান খেতি বুলি ক'লে, আমাৰ ধান খেতিটো পোৱা যায়। ত', এনেকাই মানে ধান খেতিটো কেনেকা কৰা যায় বুলি ক'লে পদ্ধতিবিলাক আমাৰ অঞ্চলত মই যোনটো দেখিছোঁ, সেইটো হ'ল আপোনাৰ যেনেকৈ প্ৰথমে আমি কঠিয়াবিলাক তুলি লওঁ, কঠীয়াটো, কঠীয়া লগাই লওঁ মানে। কঠিয়াটো আমি যেনেকৈ আহ তাতে কঠীয়া লগাবৰ কাৰণে, প্ৰথমে আমি পানী এইটো, কঠীয়া মানে তোলা সময়ত মানে বেছি পানী নহয়, বৰষুণ কম দিয়ে, ত' সেইকাৰণে কোনোবা কোনোবা কি কৰে, পানীটো মানে যেনেকৈ বৰিং খান্ডা থাকে কাৰোবাৰ, নহ'লে আমাৰ এ, জলসিঞ্চন কৰি, বা নদীৰ পৰা আনি, এনেকৈ মানে বা পুখুৰীৰ পৰা পানী আনি কিনি, তাতে মানে নহ'লে মই, বৰষুণ দিলেটো ভালেই বাৰু, বৰষুণ পানী থাকিলে। ত' তাতে মাটিটোক, প্ৰথমে আমি হাল বাই লওঁ, গৰুৰ লগত হাল বাই লওঁ। বা, আজিকালি যোনটো আমি দেখা পাওঁ ট্ৰেক্টৰৰ লগত হাল বোৱা দেখা পাওঁ। সেইটোৱে, ত' আগৰ দিনতটো প্ৰায়তো গৰুৱে আছিলে, গৰু আৰু নাঙলৰ লগত। আমি হাল বাইছিলোঁ, হাল বাই কিনি মাটিটো কোমল কৰি লওঁ, কোমল কৰি পানীৰ লগত পৰাকৈ মানে কোমল কৰা লোৱাৰ পিছত, আমি যোনটো ধান টো আমাৰ পুৰণা ধানতটো, মানে যোৱা বছৰৰ ধান টো, ধানৰ আমাৰ যোনটো বিজ বীজটো
অ', বীছ এইটো আমি কি কৰোঁ, বস্তাত ভৰাই লওঁ, বস্তাত তাৰপাছত এইটো পানীত আমি থৈ দিওঁ। দুই ৰাতি বা তিন ৰাতি থৈ দিওঁ, তাতে মানে তাৰ পৰা উঠাই আকৌ তাৰ গাজলি ওলায়, গাজলি মানে বুজি পাইছে আপুনি, যোনটো হয়, হয় গাজুলি ওলাই, গাজুলি ওলালে মানে এইটো আমি পাছত আমি, আ' কঠীয়া যোনটোত কঠীয়া তুলি-তুলি জাগাত, যোনটো ঠিলি জাগাতাটো, কঠীয়া লগোৱা জাগাত আমি এ, আমি তাতে অ', পেলাই দিওঁ আৰু। কিবাটো, গজি-গজি আ' গজলি ওত-ওত ওলোৱা, আমাৰ ধানটো। তাৰপাছতে আপুনি দেখা পায়, এইটো বিশ দিন বা পঁচিশ দিনৰ পিছত এইটো ওখ হৈ আহে, ডাঙৰ নহয় আহিব, যেতিয়া আমি খেতি পথাৰত, বা ধান ৰুবলৈ লওঁ মানে ধান ৰোৱা সময়তটো বৰষ কোনটো বেছি হয়, বা পানী যোগানটো আমি জলসিঞ্চনৰ পৰা পাওঁ, বা আমাৰ বৰিং, নহ'লে টিউৱেল এইবিলাকৰ পৰা আমি মেচিনৰ লগত আমি পানী ওলাই, তলৰ মাটিত তলৰ পৰা পানী ওলাই, আমি খেতি পথাৰত দিওঁ পানীটো, পাছত পানীটো অ' অ', দিয়াৰ পিছত আমি আ' আগতে কোমল কৰি লোৱা হয় মাটিটো, যেনেকে আমি কঠিয়া তোলোঁতে এইটো কোমল কৰি লৈছিলে। আ' এনেকাই কৰা হয়, তাৰপিছত আপোনাৰ ট্ৰেক্টৰৰ লগত হাল বোৱা হয় আৰু, ট্ৰেক্টৰ, আজিকালি ট্ৰেক্টৰৰ লগত হাল বায়, আগতেতো গৰুৰ লগতে হাল বাইছিল, নাঙৰ লগত, তেওঁ এনেকাই অ' কোমল হোৱাৰ পিছত আমি কঠীয়াটো ওলাই আনোঁ, কঠীয়া তুলিৰপৰা আমি কঠীয়াটো ওলাই সেইটো মুঠা, মুঠা বান্ধি মিনি আমি আ, তাতে বিয়লাই বিলাই দিওঁ আৰু কঠীয়াত এইবাত, ধানৰ খেতিৰ কিবাত মানে পথাৰত। তাৰপিছত তাতে তাৰপিছত আমাৰ ৰোৱনীবিলাক আ ধানটো ৰোৱে আৰু তাৰপিছত। ত' এনেকাই কৰা যায়। অ' তাৰ আগতে মানে আমি খেতি পথাৰটো, অ' যদি আমি জলসিঞ্চনৰ কাৰণে, ভাল কৰিবৰ কাৰণে, আমি যোনটো আলি দিয়ে যে আপুনি গম পাইছে আলি? অ' আলিটো আগতে আ, মানে কোৰৰ লগত খান্দা যায়, তাৰপিছত আকৌ নতুন আলি আমি লগাওঁ। সৰু সৰু খান্দি খান্দা পিছত আকৌ, আ, তাৰপৰাই বোকা মাটিটো ওপৰত উঠাই দিওঁ আমি। সেনেকে মানে আলি, আলি লগোৱা হয় আৰু প্ৰথমে, ত' তাৰপিছতে এনেকৈ খেতি মানে, ধানটো ৰোৱা যায়। তাৰপিছত ধানটো, তাৰপিছত ডাঙৰ হোৱাৰ পিছত, আ যেতিয়া আমাৰ, আমাৰ কেতিয়া শীতকালত আৰু। যেনেকৈ নৱেম্বৰ, ডিচেম্বৰ মাহত আমি ধানটো কটা যায়। আৰু কাৰোবাৰ কাৰোবাৰ আগতীয়া হোৱাবিলাকতো অক্টোবৰৰ লাষ্ট লৈকে মানে কাটা যায় আৰু ধানটো। তাৰপাছত ধান কাটোতে আমি ব্যৱহাৰ কৰোঁ, এইটোক খাচ, কাঁচি বুলি কয় আমি। যোনটো কাঁচি হয়, কাঁচিৰ লগত আমি ধান কাটো। আজিকালি দেখা পাইছোঁ ধান কাটা মেচিনো আহিছে। হয়, অ' মেচিনৰ লগত কাটা যায়। ত' তাৰপিছত আমি, মুঠা বান্ধি, মুঠা মুঠা বান্ধ দি আমি ঘৰলৈ আহো উঠাই কিনে। যোনটো জঙালী, জঙালী বুলি কয় আমি, এই ওপৰত যে আমি হয়, উঠাই ধানটো উঠাওঁ, সেইটোৰ লগত আমি উঠাই আনি অ' ৰাস্তাত থওঁক বা নিজৰ ঘৰত ডাইৰেক্ট থওঁ আৰু। ত' তাৰপিছত ঠেলাৰ লগত বা গৰু গাড়ী লগত নহ'লে ম'হ গাড়ীৰ লগত আমি ধানটো উঠাই আনো। ঘৰলৈ আহো, তাৰপাছত আমি, আমি তাৰপাছত ধানৰ পুঁজি বনাও পুঁজি। আ, পূঁজি বনাৰ হয়। পুজি বনাওঁ পুজি বনাই কিনি থৈ দিয়ে। তাৰপিছত কেইদিনমান পিছত ঘৰৰ মানুহ বা ঘৰ ওচৰত ডেকা মানুহবিলাকো আমি আ, মাতি আনি সিহঁতৰ লগত একেলগে মানে ধানটো চাফা কৰা যায় মানে ধান। মানে আ, মৰণা মাৰা হৈ যায় আৰু মৰণা মাৰি। অ, এইটো আগৰ দিনত আছিলে, কিন্তু আজিকালি এইটো মেচিন ওলাই গৈছে, মেচিনত ডাইৰেক্ট মানে ভৰাই দিলে মৰণা মাৰা যায়, এটা খেৰটো খেৰ বেলেগ হৈ যায় আৰু ধানৰ গুটিটো গুটি বেলেগ হৈ যায়, নহয় জানো? হয়, হয়। ত' এনেকা কৰা যায়, তাৰপিছত আকৌ ধান গুটি ওলাৰ পিছততো বস্তাত ভৰাই কিনি আমি আমাৰ আ, বাকৰি যে কয় আমি যোনটো
হয়, হয়।
হয়, আমাৰ ভাণ্ডাৰ, ভাণ্ডাৰ এনেকাও কয়। যটো য'ত মানে আমি ধানটো থৈ দিয়া হয়, বাকৰি হয়, তাতে থৈ দিয়া হয়। তাৰপাছত যেতিয়া খাবলৈ যায় তেতিয়া আমি আহ, ৱাল ন'হলে ঢেঁকীত আমি আহ ধানটো আমি চাউল কৰা হয় আ তাত ধেকীত মাৰি কিনে নহ'লে আজিকালি ৰাইচ মিল, ধানৰ মিল আছে বহুত মিলত লৈ যায়। আমি তাৰ পৰা চাউল পাওঁ। চাউল চাউলটো পোৱাৰ পিছতো আকৌ আমি যেতিয়া ভাতটো বনাই খাওঁ, তেতিয়া ভাত হৈ যায় এইটো। ত', এনেকে পদ্ধতি বিলাক আছে আৰু আমাৰ খেতি কৰা খেতি কৰাৰ পৰা লৈ আমি ভাত খোৱালৈকে আৰু না। ত', এনেকা আছে পদ্ধতি বিলাক ঠিক আছে, আমাৰ সময়তো হৈ গৈছে ডাঙৰীয়া। তেতিয়াহলে, হয় হয়, হয়। আপোনালে কথা পা ধন্যবাদ থাকিল, ভাল লাগিলে।
ঠিক আছে বাৰু ধন্যবাদ।